অ
অ', এতিয়া শুনিছা নে অ',? কি খবৰ, ভাল?
মোৰ ভাল। তোমাৰ ভালনে?
উম, ভালে ভালে।
অ', কি কৰি আছিলা? মই এনেই বহি আছোঁ, তুমি?
অ', মইও এই চাহ খালো। চাহ তাহ খাই মানে এই অকণ বহিছোঁ। বহুতে তোমাৰ ফোনটো আহিলে, মই বোলো ভালেই হ'ল, কথাই পাতোঁ এতিয়া।
অ', ময়ো এই এনেই বহিয়ে আছোঁ।
অ', তাৰপিছত আজি দিনটো কি কৰিলা?
আজি দিনটো সেই গৰম গৰমকৈয়ে পাৰ হ'ল। ইমান গৰম আজি বতৰটো। দিনৰ ৰাতিপুৱা শুই উঠিয়েই গা চা ধুলোঁ, তাৰ পিছত ভাত খাই মেলি আকৌ শুয়ে গলোঁ ইমানে গৰম দিলে। পকাতে, মাটিতে শুই থাকিলোঁ তেনেকে।
অ', আজি বহুত গৰম ইয়াতো বহুত গৰম পায়।
অ', বতৰটো এদিন বৰষুণ দিয়ে, এদিন ৰ'দ দিয়ে।
উম, তুমি হেৰি য়োগ-য়োগা কৰা নহয় ন'?
অ', শিকি আছোঁ। আৰু কেতিয়াবা শিকোৱাও হয়। সময়ে নিমিলে মাজে মাজে কৰাহ। হয়। মাজে মাজে কৰা নহয় তেনেকুৱা।
অ', তুমি বহুত সৰু পৰাই কৰি আছা ন'?
অ', বা তুমিও কৰা ন' য়োগা?
মই মানে, তেনেকে ইমান নক কৰোঁ এই, অলপ অলপ য়ে অহ।
তুমিও কৰা? অ', শুনিছোঁ এতিয়া। মাতটো এবাৰ দুবাৰ মাজে মাজে নাহে আকৌ।
অ', মই কৰোঁ মানে তেনেকেই। ইমান ভালকে নাজানো। এই আগতে মানে অলপ শিকিছিলোঁ। এতিয়া হ'লে নিজৰ প্ৰাণায়াম চণায়াম অলপ কৰোঁ আৰু। ইমান বেছি নহয় অনুলোম বিলোম, কপালভাতি, ভস্ত্ৰিকা তেনেকে।
অ', স্বাস্থ্যৰ কাৰণে কৰা হয়।
অহ, অহ। তোমা-তোমাৰ মানে হেৰিবিলাক দেখিছোঁ আগতে, তোমাৰ এইবিলাক ষ্টেটাছবিলাক।
মাতটো, আৰু অল, কোৱাচোন। অহ, অহ, শিকিয়ে আছ তো ভালকে কেতিয়াবা প্ৰেকটিছোঁ মানে কেতিয়াবা প্ৰেকটিছটো নকৰা নহয় যে সিমান এটা, ৰখি দিয়া হয়। ৰৈ দিলে মানে আকৌ কৰিবলে দিগদাৰে হয়।
অহ, এনেই যোগা কৰি থাকিলে বহুত গাতো ভাল লাগি থাকে চাগে ন'?
অহ, গা ভাল লাগি থাকে।
আৰু বিষ চিষ বিলাকো ভাল হয় ন'?
বিষ চিষবিলাক ভাল হয় কিন্তু, মানে সদায় যদি নিয়মিত ভাৱে কৰা হয় তেতিয়া ভাল হয়, মাজে মাজে নিয়ম অনুুবাদ কেইটা মানি নছ চলিলে মানেহে ইমান এটা অ, সুফল পোৱা নাযায় বুলি ভাবোঁ আৰু তেনেকে আৰু বহুতে কয়ও তেনেকে।
হয় হয় অহ, আচলতে মানে সেইবিলাক অভ্যাস কৰিলে আচলতে মানুহে মানে নিয়মিতভাৱে কৰি থাকিব লাগে ন'।
অহ, নিয়মিতভাৱে নকৰিলে মানেহে খেলিমেলি নিচিনাও হৈ যায় যে, বডিটোৱে তেতিয়া ওলোতাই কষ্টহে পায়।
অহ, অহ, অহ, সেইটো হয়। অহ, মোৰ মানে ভাল লাগে এই হেৰি যোগাটো। মই ইমান বেছি কৰিব নোৱাৰো। তথাপিও মানে মোৰ
মাজে সময়ে অহ, মাজে সময়ে কৰা হয়।
জে মানে মই এনেই উম, ম প্ৰাণায়ামখিনি সদায়ে কৰো বাৰু, ৰাতিপ পুৱা। প্ৰণায়ম মানে মই বেছি নকৰো আৰু। অনুলোম বিলোম কৰোঁ, কপালভাতি কৰোঁ, তাৰপিছত ভস্ত্ৰিকা কৰোঁ, সেই তিনিটাই কৰোঁ।
ঠিকে আছে, তেনেকে নিয়মিতভাৱে কৰি থাকিলে মানে স্বাস্থ্যৰো যত নলোৱা নিচিনাই হয়। আজিকালি প্ৰত্যেকজন মানুহে কৰে, আজিকালিতো প্ৰত্যেকজন মানুহকে কৰিবলে চৰকাৰে কৈয়ে আছে, বাৰে বাৰে।
অহ, অহ, সেই তো হয় বাৰু, মানুহবিলাক এহ নকৰে আৰু ন' কৰিব নিবিচাৰে।
মাততো অহ, সময় সেই তাৰ মাজতে উলিয়াই পেলাই তেনেকে কৰা হয় যদিও, সঁচাকে সময় কেতিয়াবা মিলাবলৈ দিগদাৰেই হয়।
উম, উম, উম, সেইটো হয় উম। তাকে মই আকৌ মানে কেতিয়াবা ভাবো বোলো হেৰি, আৰু অলপ বোলো বেছিকে কৰিব পাৰি বোলে পাৰিম নেকি। এই মানে বেছি হেৰিবিলাক কৰিব নোৱাৰো অহ। এয়া সাধাৰণ কেইটাই যি কৰোঁ আৰু। অহ, টান আসনবিলাক মানে মন যায় কৰিবলৈ দেখিলে।
ভাল লাগে বেলেগে কৰা দেখিলে।
অহ, বেলেগে কৰা দেখিলে ভাল লাগে অহ, সেয়ে।
এতিয়া ভাত বনোৱা অ কিমান টাইমত বনাবা ভাত?
ভাত অকনমান দেৰি আছে মোৰ অ, অ', অ'। ভাত খাওঁ ভাত খাওঁ। তোমালোকে?
আমিও ভাতে খাওঁ।
উম, এই গৰম যে গৰমত মানে তোমাৰ বহুত চিম্পুল চিম্পুল মানে হেৰি বিলাকহে খোৱা হৈছে মানে খাদ্যবিলাক, বইল যেনেকে টেঙা চেঙা সেইবিলাক দি বইল চইল, পিটিকা তেনেকুৱা ধৰণৰ খাদ্যইহে মানে খাইছোঁ। এই গৰমটোৰ কাৰণে।
তেনেকুৱা ধৰণৰ খাদ্যবোৰে খাই ভাল লাগে আমাৰ অসমীয়া পৰম্পৰাগত খাদ্য নিচিনা হ'বই নোৱাৰে একো।
অহ, সেইটো হয় অ'। তাকে এইয়া হেৰি কি বুলি কয় আৰু গৰমত মানে হেৰিবিলাক মই আকৌ এবাৰ নতুনকে হেৰি এটা বনালো নহয়, এই কি বুলি কয় আম লাগিছিলে দেই আমাৰ গছত বাৰীত তাৰপিছতে এ আমটো মা আম মানে উম চাপৰটে লাগিছে। তাৰপাছতে মই বোলো হেৰি বনাওচোন আম পান্না বুলি কয় যে সেইটো খাইছো নে কেতিয়াবা?
অ' খাইছোঁ।
অ', তাৰপিছতে মই বোলো আজি নহয় কালি বনাই মানে ফ্ৰিজত থৈ দিলো তাৰ পিছত আজি খালো ভাল লাগিলে দেই খাই।
অ' আমাৰ মই এবাৰ বনোৱা হোৱাই নাই, কেঁচা আম খাইছোঁ বাৰু আমিও। কিন্তু এতিয়ালৈ কে বনাই খোৱা নাই।
অ' অ' মানে কেচা আমটো মানে খাইছোঁ এনেই কিন্তু এই আম পান্নাটো মই বাৰ প্ৰথম বনাইছোঁ তাৰপিছতে উম, আজি খাই কিন্তু ভাল লাগিলে দেই মানে পদিনা সিদিনা দি দিছো পৰহিদিনা তাৰপিছত আৰু অ এবাৰ তোমালোক আহিলে খুৱাম দেই
অ ঠিক আছে
আহ আহিবা ফুৰিবলৈ তেতিয়া মানে আগতে খবৰ দিব তেয়া তেতিয়া মই বনাই থম তেতিয়া মানে পেটটো মানে ন পেটটো ঠাণ্ডা লাগি যায় মানে ভাল লাগে
আচাৰ বনাইছা নাই আমৰ
আমাৰ আচাৰ বনাইছো অলপ বনাইছো বেছি বনোৱা নাই
হেল্ল'
অ অ শুনিছানে
শুনিছোঁ মাজে মাজে মাত তো এন এবাৰ দুবা
অ', এই নেটৱৰ্কৰ কাৰণে হৈ আছে মানে এই আমাৰ ইয়াত নেটৱৰ্কটো ভাল নহয়। উম, উম, প্ৰায়ে হয় মোৰ তেনেকুৱা।
মাততো ভালকে আহি থাকিলে মানে কথা পাতি বাৰু ভালে লাগে।
অ', সেইটোৱে। অ', শুনা নাপ পালে অসুবিধা হয়।
ৰাতি কি বনাবা আজি? ভাত।
আজ অ', আজ আজি মানে নিৰামিষে হ'ব। হেৰি আজি ভাবিছোঁ মানে হেৰি বনাম এই কি ভেন্দি আৰু ৰঙালাও লগত একেলগে বনাম বুলি ভাবিছোঁ। তাৰপিছতে ৰ ৰহৰ দাইল বনাব বুলি ভাবিছিলো, কিন্তু বইল টেঙা দিনত টেঙা দাইল খালো খে কেৰা দিয়া। ৰাতি বোলো আজি ৰহৰদাইলকে খাওঁ অমিতাদি। যতে আৰু সেই গছতে ভেন্দি কেইটামান লাগিছিলে মই মানে চাদৰ ওপৰতে অলপ খেতি কৰিছোঁ সৰু সুৰাকে।
কি কি খেতি কৰিছা?
মোৰ ভে এতিয়া ভেন্দিহে হৈছে বাৰু, লে হেৰি মে হেৰি লেচেৰা মাহ কৰি লেচেৰা মানে দাংবদী বুলি কয়।
অহ, আমাৰ আমাৰ এফালে দাংবদী বুলি কয়।
বুলি কয় অ'। লেচেৰা মাহ তাৰপিছতে হেৰি ভেন্দি সেইকেইটাইহে আছে এতিয়া। অ', লেচেৰা মাহ আৰু ভেন্দি লাগিছে।
অ', খাইছা মানে ঘৰৰ বাৰীৰে, বাৰীৰে শাক খোৱা হৈছে।
একেবাৰে ন' বেছিকে নহয় আৰু মাজে মাজে দুই এসাঁজ খাওঁ ইমান বেছি নহয়। তথাপিও আৰু বাৰীৰ বস্তু কিবা এটা খাই ভাল লাগে।
অ', আমাৰ ঘৰতো লাও লাগিছে। তাৰ পাছত বেঙেনা বেঙেনা লাগিছে জলকীয়া হৈছে। তাৰ পাছত আৰু তেনেকে ইমানো পাচলি খেতি এইবাৰ ইমান কৰা নহল তিয়হ লাগিছিলে। দুই উম কমকে লাগিলে। ইমানো বেছি নালাগিলে।
অ' অ'। এই ব ব এই মানে ঘৰৰ বস্তুটো গোমধান এইবাৰ কিনিহে খাল অ। গোমধান কিনিহে
মাকৈ বুলিও কিছোমানে গোমধান খোৱা হৈ। আছে নে?
অ', -অ', খাইছো খাইছো গোমধান খাইছো।
অ', আমিও খালো দুদিন।
অ', কি কেনেকে খেলা? পুৰি খালা নে নে কি? হেৰি বইল কৰি নে?
এদিন পুৰি খালো মাঁ য়ে বইল কৰিয়ে দিয়ে। বইল কৰিয়ে খাওঁ।
অ', আমিও বইল কৰিয়ে খাওঁ বাৰু। এ', পুৰিবলে মানে হে গেছত ভাল নালাগ। এ', হেৰিত ভাল লাগে।
আমিও সেই গছতহে পুৰি খাইছো এদিন
অহ
খৰিত ফুৰি তেনেকে খাবলে সুবিধা যোগাৰ কৰা হোৱাই নাই সুবিধাও তেনেকে কৰি লোৱা নাই।
অহ অহ এনেই গুমধামটো ভাল মানে পুষ্টিকৰ খাদ্য বুলি কয়।
অ পুৰি খাইহে বেছি ভাল লাগে মাতটো ৰৈ ৰৈ আহিছে উম',। এবাৰ-এবাৰ শুনা পাওঁ এবাৰ-এবাৰ শুনা নাপাওঁ।
অ', এতিয়া?
এতিয়া শুনি আছো।
অ মই অকমান ঠাইখন সলাই দিছো ইখন চকী পা সিখন চকীলৈ আহিছো।
অ', মই আকৌ একেডোখৰ ঠাইতে বহি আছো কেত। কেতিয়াবা ইফাল মানে ইফালে-সফালে গলেও নেটৱৰ্কতটো প্ৰব্লে ডিষ্টাৰ্ব দিয়ে যে।
অ', অ', মোৰ আকৌ মানে এই মানে একেখন চকীতে বহি থাকো সোফালে শুনো আকৌ পতকে নুশুনা হৈ যাওঁ আকৌ বাওঁ।
অ', নুশুনা হৈ যায়, হয় কেতিয়াবা, প্ৰায়ে হৈছে কিন্তু এনেকুৱা।
উম-উম। এতিয়া ভালকে শুনিছানে?
উম', শুনি আছো।
অ', তাকে।
এইকেইদিনতে পূৰ্ণিমাও আছে নহয় চাগে ন?
অ', দেওবাৰে, মানে আজিৰ পৰাই হেৰি হৈছে, কাইলৈ আকৌ পূৰ্ণিমা।
অ কাইলে ন।
মানে হেৰি উম- উম আজিৰ পৰা মানে কাইলৈ লৈকে আছে মানে সময় থাকে যে।
অ, কাইলেলেকে আছে।
অ আজি কিমান সময়ৰ পৰা লাগিছে জানো? পঞ্জিকাখনত চাইছিলো পাহৰিয়ে গ'লো সময়টো। কাইলৈলৈকে আছে।
কি কি নিয়ম মানিব লাগে জানো মই ভালকে গমেই নাপ অ।
মই ইমান নিয়ম নামানো। মানে আমি নিৰামিষ খাওঁ। পূৰ্ণিমাত মাছ-মাংস নেখাওঁ সেইটোৱে।
অ', আমিও সেই পূৰ্ণিমাত মাছ -মাংস য়ে খোৱা নহয়। বাকী আৰু কি, কি বা নিয়ম মানিব লাগে?
জানো দেই ময়ো নাজানো পূৰ্ণিমাৰ নিয়মৰ বিষয়ে ইমান, তেনেকে মানে ইমান মানা নহয় আৰু খায় মানে সেইটোৱে মাছ মাংস নখোৱাটো মানো আৰু। বাকী অ' অ', অন্য ইমান নাজানো। আমাৰ আকৌ কাইলৈ নাম ঘৰত কিবা গৰখীয়া সবাহ
ঠিক আছে ন তেন্তে হ'ব বাৰু আজি।
অ', অ', ঠিক আছে বাৰু দিয়া ৰাখো ন?
অ', অ', ঠিক আছে ৰাখিছো বাৰু।
অ', হ'ব দিয়া।